হেল্ল'
নক
অ কি কৰি আছা
আছোঁ এনেই বহি আছোঁ।
অ মই মানে কৰবাত শুনা পালো যে তুমি বোলে এটা ডাঙৰ ইণ্ডা এটা খুলিছা বোলে।
সেইটো মই ভাবি আছো খুলিবা মানে খুলিছোৱে আৰু যেনে তেনে অ আৰম্ভনি দিছো এতিয়া হ'ল কিমান বেছি দিন হোৱা নাই কিমান তিন চাৰি দিন হ'ল আহ মানে ফাৰ্ষ্ট ফাৰ্ষ্ট ম বাকি একি তাৰিখৰ পৰা উম অ সেইটোৱেইটো মই তোমাক কবা খুজিছিলো মই তোমাক কবা খুজি লাগিল। কিন্তু মই পাহৰি গৈছিলো।
অ পাহৰি গৈছিলা নেকি? অ দিয়া একো নাই ময়ো মানে মইো মানে এটা লগৰৰ পৰাহে গম পালো তোমাৰ- স ষ্টাৰ্টআপ তটো গম পাইছা-
অ সেইটোয়ে ষ্টাৰ্ট কৰিছ আৰু যেনে তেন আৰম্ভ কৰি- আৰম্ভ কৰিছো জেন তেনে-
অ মানে কিহৰ বিষয়ে তুমিও আৰম্ভণি দিলা মানে কিমান কি কৰিলা মানে- ক'ব পাৰিবা নি,
সেইটো আমাৰ মানে খাদ্য বিষয়ত- অ যেনেকা আমাৰ খেতি বাঢ়ি হয় ন খেতি বাঢ়ি
আহ অ গম পাইছো
তাতে কি কি ইউজ হয় চয়েল এইবিলাক- মানে সেইটো মানে কি কয় এইটো- দামান বাঢ়িব কাৰণে কি কি লাগে তাতে সটো বিষয়তে আছে আমিনা মানে খেতি বাৰী ঘৰতে আছে মেট
মানে শুনা তুমি মানে অ কিবা চাকৰিত কিয় যোৱা নাই মানে তুমি যিজেই নিজৰ সেই ষ্টাৰ্ট আপটো কিয় দিলা গম পাইছ সেইটো মানে মই জানিব বিচাৰিছোঁ।
মোক ভাল নালাগে জব কৰিব কাৰণে। মই মানে মই যে মই নিজক মই নিজক মালিক মানুহ সেইবাবে। এইটোৱে মোক জব কৰিলে। নকৰ নিচনা ফিল হয় মানে। এইকাৰণে মই কোৱা নাই জব পাইছিলোঁ মই। জব পাইছিলোঁ মই তাতে এফ এছ এছ আইত।
ম ভাল লাগা নাই তাতে দূৰত আছিল মানে বহুত দূৰত আছিল সেইটো। বাহিৰত আছিল দিল্লীত আছিল এইকাৰণে যোৱা নাই। মানে মই ভাবোঁ অসম অসমতে থাকোঁ অসমতে বি বিজনেছ কৰোঁ। সেইটোৱে নাই মই বেপাৰী অসমতে বেপাৰী হৈ বহি আছোঁ।
উম। তে মানে তুমি কিহৰ মানে চাকৰি পাইছিলা তাতে?
মই পাইছিলোঁ তাতে মই ফুড ইনসপেক্ট
আচ্ছা তাৰপিছত এইটো ফুড ইন্সপেক্টৰটো বহুত ভাল।
ভালে আছিল চেলেৰিও ভাল আছে কিন্তু মই যাওঁ মোৰ অ কোনটো বাঢ়িব লাগে মান মই জানো অসমত থাকি মানে অসমৰ নামটো বাঢ়িব লাগে গোটেই ভাৰতবৰ্ষত। পোৰা বিশ্বত মানে অসমৰ মানে অসমৰ নামটো বাঢ়িব লাগে এইটোও মই ভাবোঁ।
অ। অ এইটো মানে বহুত ভাল লাগিল আৰু মোক শুনি তুমি অসমৰৰ কাৰণে বহুত।
যেনে মই যেনেকে যেনেকে মই অসমত থাকোটো মই অসমৰ। মানে যান সেইটো।
উ বুজিছোঁ বুজিছোঁ বাকী তোমাৰ বিজনেচটো এতিয়া আৰম্ভণি দিলা। তে আগতে আৰু মানে তুমি ভৱিষ্যত কি কৰিব বিচাৰিছা মানে? এইটো বিজনেচটো লয়।
ইটো বিজনেছ মই ভাবি আছোঁ যেনে আমাৰ অসমত কিমান প্ৰান্ত আছে নে গাওঁ আছে। যেনেকা বঙাই গাওঁ হ'ল বৰপেটা হ'ল গুৱাহাটী হ'ল তাতে যায় যেনেকা। চৰকাৰী স্কুল বিলাক যে আছে ন। চৰকাৰী শিক্ষা বিলাক তাতে যায় মই আমি মানে ভাবি আছোঁ যে। ফ্ৰী খাদ্য প্ৰভাইড কৰোঁ চবকে।
আৰু আৰু কি বিচাৰিছা?
সেইটোৱে মেইন ফাৰ্ষ্টটো এইটো বিচাৰিছোঁ এনে মানে লাহে লাহে চাই থাকিম।
আহ অ।
উ
অ নাই বহুত ভাল লাগিল মোৰো বাৰু তুমি এইটো আৰম্ভণি দিলা এটা। এনে বহুত মনে দি ভাল পাইছোঁ গম পাইছা।
কৰিবা নেকি?
অ কৰিম কৰিম নিশ্চয় কৰিম তোমাৰ। সহায় একো‌ নাই তুমি তোম একদম একদম তুমি নিচি। জনাবা মই একদম আহি যাম তোমাৰ কাৰণে গম পাইছা। যেতিয়া তোমাৰ কিবা অসুবিধা পোৱা তুমি মোক নিশ্চয়। নিশ্চয় জনাই দিব পাৰিবা গম পাইছা। বাকী মইয়ো মানে। এটা নিজৰ ষ্টাৰ্ট আপ দিয়া আৰম্ভণি দি আছোঁ। এতিয়া মানে নাই নাই এতিয়া চাক। কৰি বৰ্তমান মই। এতিয়া মানে মই চাকৰি বৰ্তমান কৰা নাই। মানে ভাবি আছো আৰু কিবা নাই নাই এতিয়া মানে ভাবি আছো আৰু কিবা এটা আৰম্ভ শুনি দিউ আৰু গম পাইছা?
অঁ, গম পাইছোঁ।
কিন্তু এতিয়া বৰ্তমান মই দিয়া নাই ত তুমি অলপ যিহেতু তুমি আৰম্ভণি দিছা। তুমি মোক অলপমান কৈ দিবা পাৰিবা নেকি? কেনেকে কি কৰিব লাগে কেনেকে আমাৰ। আমি আগবাঢ়িব পাৰো এইটো। অ, সেইটোৱে তুমি জনাই দিয়া অলপ। কেনেকা কি কৰিব লাগে গম পাইছা। যিহেতু তুমি নিজৰ আৰম্ভণি দিছা।
মই যে মানে প্ৰথমত এটা কথা কওঁ। নিজৰ মানে বৰো বৰষাটো ৰাখিবা লাগিব এইটো।
আচ্ছা।
এইটোৱে। আৰু আছে কিবা পৰিশ্ৰম কৰিব লাগিব।
অহ, অহ।
কৰিব লাগিব যেনেকুৱা সেইটোৱে সেইটোৱে। মানে এনে কষ্ট কৰিব লাগিব তোমাক হা মই মই বহুত কষ্ট কৰিছো। তাৰ পিছত ষ্টাৰ্ট কৰিছো।
উম, হম, উম। মানে মেইন মেইন আমাৰ মানে হৈ গ'ল এটা জেগাত। মানে পুৰা একদম লাগিব লাগিব আৰু হয় নে নহয়? অ, কষ্ট বহুত আছে মানে।
ক কষ্টটো বহুত আছে ইয়াতে আজিকালি কি কামত কষ্ট নাই সব কামতে কষ্ট আছে আজিকালি।
উম, এইটোতো হয়ে বাৰু। আজিকালি চব বস্তুতে কষ্ট ত লাগে আৰু।
অঁ, গম পাইছোঁ। তোমাৰ মানে কি কি ভাবি আছ তোমাৰ তুমি কি কি কৰিবা মানে ইন ফিউচাৰত?
মই যিহেতু মোৰ ডিপাৰ্টমেন্ট হ'ল তোমাৰ চিভিল ইঞ্জিনিয়াৰিং তে এইটোৰ বিষয়তে মই কিবা এটা ষ্টাৰ্টআপ নিজৰ মতে দিম, গম পাইছ। অ, অ, তে মানে বহুত মানে ডাঙৰ- ডাঙৰ ভৱিষ্যত মই বহুত ডাঙৰ-ডাঙৰ প্ৰজেক্ট ভাবি ৰাখিম। ছো সেইটোৰ বিষয়ত। মই কিবা আৰম্ভণি দিম বুলি ভাবি আছো।
উম, দিয়া দিয়া মোৰ হ মানে মোৰ আছে। মই তোমাৰ লগত আছোঁ দিয়া, কিবা হ'লে মোক কল কৰিবা। মই আছো তোমাৰ লগত।
অ, সেইটোয়ে সেইটোয়ে মানে তোমাক সহায়তটো পালো মানে। মোক বহুত ভাল লাগিল আৰু, গম পাইছা? উম। বাকি আৰু তোমাৰ আৰু কিবা বেলেগ কিবা আৰুৰ প্লেন আছে নে নাই সেইটোতে তুমি লাগিব লাগি থাকিবা নেকি?
মই এতিয়াতো ভাবি আছো সেইটোতো লাগিবা ল মানে লাগি মই।
টো মানে অলপমান ডাঙৰ হৈ যাওক।
উম, তাৰ পিছতে মই চাম মান এই লাহে লাহেকে ডাঙৰ হব ন একবাৰতো নহয় নাই এইবিলাক। লাহে লাহে হ'ব আমাক মানে মানে ভৰকাটো ৰাখিব লাগিব মোক নিজৰ ওপৰত যে মই হাঁহ মই কৰিব পাৰিম। মোৰ সপোন তো ডেভলপ হ'ব যেনেকা।
উমঁ হম হম। এতিয়া মইও সেইটোয়ে ভাবিছো আমাৰ আমাৰ অসমক অলপমান- বেছি ডাঙৰকে অলপমান ইনফ্ৰাষ্ট্ৰাৰটো অলপমান ইচতৰঙ কৰি দিওঁ।
সেইটোৱে তোমাৰ চিভিল ডিপাৰ্টমেন্ট সেইটো কৰিব পাৰা তুমি।
অঁ আৰু বহুত বিভিন্ন প্ৰকাৰৰ বস্তু আছে যিহেতু মোক- কৰিব লাগে আৰু গম পাইছা। অঁ মই মানে- অঁ মানে বহুত বস্তু মই ভাবি থাকো। এতিয়া বৰ্তমান মই নিজৰ আৰম্ভণিটো দিবই লাগিব ন'।
সেইটোৱে। সেইটোৱে সেইটোৱে কৰিব লাগিব আৰু। হ'লে আমাৰ বছৰ হ'লে আৰু। কিমান আমাৰ আমি- কামতটো কৰিব লাগিবই এতিয়া, বাকী হ'ল। দেউতা মানে আমাৰ দেউতা কিমানে কৰিব সেইটোয়ে। এতিয়া আমাৰ সময় হে আমি কিবা কৰি দিম দেউতা'ক সিহঁতক।
উমঁ হম হম হম।
আৰু এনেই গৰম কেনেকুৱা দিছে তা'তে?
ইয়াতে গৰম বৰ্তমান বহুত বেছি আছে।
আমাৰ ইয়াতে বহুত গৰম আছে।
হয় নেকি?
বহুত গৰম আছে, আজি কিমান আছিল ছত্ৰিশ ডিগ্ৰী আছিল নেকি আজি?
অ হয় নেকি? দিয়া একো নাই এতিয়া গৰম দিন চলি আছে তো গৰমেই হ'ব।
উম' সেইটোও হয়।
সেইটোয়ে গম পাইছা নে নাই। বেছি দিন নাই আৰু মানে এক দুই মাহ পিছত আৰু ঠাণ্ডা আহিয়ে যাব আৰু।
সেইটোয়ে। দুৰ্গা পুজাৰ পিছত হৈ যাব।
অঁ দুৰ্গা পূজাৰ পিছত হৈয়ে যাব।
সেইটোৱে অঁ।
সেইটোৱে আৰু। বাকী আৰু এনেই কষ্টতো বহুত হয়, কষ্ট বহুত হয়।
ইমান মানে দুপৰীয়া- বাহিত শুব লাগে।
উম' হম গম পাইছো।
সেইটোৱে।
বাকী তুমি মোক কেতিয়া মাতি আছা তোমাৰ সেই- নিজৰ বিজনেচ টো দেখাব কাৰণে আৰু?
সেইটো মই মাতিম এতিয়াতো মই জাষ্ট ষ্টাৰ্টে কৰিছো। মানে আৰম্ভণি দিছে এতিয়া। মই কৰিম লাহে, লাহে মাতিম তোমাক। মানে মানিল' তুমি কিমান এক- মাহ পিছত মাতিম চবকে মাতিম এইটো মই ভাবি আছো এটা মানে কিবা ডাঙৰ- কি কৰি কিবা মানে বহুত দি দিওঁ চবকে। মানে চবেই মোক মানে সুধি আছে কি কৰিছা। কি ষ্টাৰ্ট কৰিছে। তা'তকে ভাল মই চবকে একেলগতে মা- তি এটা কিবা দি দিম।
অ বুজিছো। তুমি জনাবা মোক আৰু কেতিয়া তুমি মাতিব লাগে গম পাইছা? ধুনীয়াকে মানে জনাই কিনে একবাৰ- তুমি মোক ক'ল কৰি দিবা আৰু ধুনীয়াকে মই আহি যাম। অঁ অঁ। ঠিকে আছে দিয়া বাৰু 'ৰাখো' আৰু ঠিক আছে ভালকে থাকিবা।
ঠিক আছে ঠিক আছে নমস্কাৰ